'হেল্ল', অঁ কি কৰি আছিল?
এ মই সেয়া কৰিলো ৰ সুতা বনালো, এতিয়া তাৰমানে জুলুম গুট- ঠাত বহিছোঁ ৰ অলপ।
অঁ।
অঁ এতিয়াৰ পৰা নুগুঠিলে আৰু নহ'ব নহয়। অঁ তাকেটো-
হৈছে
উমঁ, তই কি কৰচ?
মই কি কৰিম, মই আছো আৰু শুই আছোঁ। তাই টোপনি গৈছিলে আৰু সাৰে পাইছে
অঁ হয় নেকি, আজিকালি টোপনি- টো বৰকৈ ছুটি হৈ গ'ল তাইৰ ন?
অঁ, নাই উঠিয়ে থাকে তাই ৰাতি- ৰাতি উঠে। আগৰ পৰাই দেচোন আৰু এতিয়া গৰমৰ দিন না। নাই, কেতিয়াবা কান্দে আৰু ৰাতি উঠি কে
উম, উম ক পৰা আনিব আক উম।
আগতেতো শুবই দিয়া নাছিলে যে টোপনিয়ে নামেৰে ৰাতিটো কান্দি থাকে।
অ অ এতিয়া ভাল হৈছে আৰু অলপমান।
এতিয়া -এতিয়া ৰাতি নাকান্দে গাখীৰ খাই আৰু শুই থাকে
উমঁ,, উমঁ, উমঁ, ঠিকেই আছে। বাকী খালি ৰুটি চুটি খালি?
খালোঁ।
উম মই এইয়া খালো, খাই বৈ এতিয়া বোলোঁ- অলপ সূতা বনালো ৰ, সূতাটো বনাই উঠি বোলো জুলুঙকেইটা গুঠি লওঁ নহ'লে পাছত আৰু- টাইম নহ'ব না। আৰু দৰ্জিত তাত দিলে জানাই আৰু কিমানকে লয় ন।
ডেৰশ টকাকে লয় জুলুং গোঠা সেইকাৰণে কি আৰু ইউটিউবৰ পৰা চাই চাই নিজে শিকি ললোঁ। এতিয়া আৰু বেলেগে গুঠি দিয়াটো আৰু মোৰ ভালেই নালাগে ৰ।
নিজৰ নিজে গুঠি গুঠি তাৰমানে এনেকুৱা হ'ল যে কি বেলেগে কি গুঠে ভালে নালাগে কিবা মোৰ। নিজৰ গুঠাটোৱে কিবা পচন্দ লাগে আৰু।
হয়টো সেইটো নিজৰ নিজৰ লগত কথা এতিয়া মই তাইক তাইক যেতিয়া লোৱা মানে নাছিলে তাই তেতিয়া মই গুঠিছিলো ধুনীয়াই হৈছিল মইও গুঠাটো। অ ভাল হৈছিলে কিন্তু এতিয়া মই তাইক লৈ কেনেহে নোৱাৰো নহয়। গুঠিব সেইকাৰণে এতিয়া মাইনাক দিছো ৰব। গুঁঠিব কাৰণে তাই এতিয়া অ তাক পখিলা দহি উঠি আছিলে। মোৰ প্ৰথম মানে ফাৰ্ষ্ট যে ট্ৰাই কৰিছে তাই মানে বেলেগৰ চাই আহিছিল। পখিলা দহি তাৰপিছত তাই চাইছে আৰু মানুহজনীৰ কেনেকে গুঠা আছে তাৰপিছত তাই মোক সুধিলে তাইক মই প্ৰথম চাদৰ এটা গুঠিব দিছিলো বগা- তাদি বগা আৰু কিবা মিক্স কৰি কেনে দিব দিছিলো তাৰপিছত তাৰ ক'লে আৰু বৌ মই হৰি পখিলা দহি গু- গুঠি চাওঁ নেকি মই কৈছোঁ দে হবদে গুঠি ছা কৈছে মই নাজানোঁ। কিন্তু বেয়া হলে মোক বেয়া নাপাবি আৰু এনেকে ক'লে, তা ভাবিছোঁ কিয় আৰু বেয়া পাম ন' তই গোট তোৰ আৰু এনেও এট- টো চাদৰ যিহেতু মই অত তত ওচৰত গ'লেহে লম। ত আৰু সেনেকে বেয়া হলেও দেচোন কথা নাই হয় নে নহয়। কৈছে প্ৰথম টো যদি বেয়া হয় বৌ মই হেৰি খুলি থৈ দিম, মই কৈছোঁ হ'ব। সেইটো তই চেষ্টাহে কৰবি হয় নে নহয় তাতে আৰু মই বেয়া পাব লগা কথা নহয় ন। দে হব দে কৰ তাৰপিছত তাই যেতিয়া কৰিলে কৰাৰ পিছতটো কৈছে, এ বৌ চাচোন ভাল লাগছে নে নাই মই কছোঁ বহুত মজা লাগছে। ইমান ধুনীয়াকে গুঠিছে তাই যে প্ৰথম গুঠিছে ব নিচিনা লাগ- লাগাই নাই যেন মানে তাই প্ৰফেচনেল হেটো গুঠনি। তেনেকুৱা লাগছে আৰু ইমান মজ- মজা হৈছে তাই যেতিয়া গোটেইখিনি গুঠি উঠ আৰু বেছি টাইম লাগাই নাই ৰে।
এই ইহঁতে কি কৰে প্ৰথমে সূতা এটা কাটি লয় জানা মানে সুত- তাতো আগতে ইহতে গুঠি গুঠি এ মই আকৌ হেনেকে নৰো সেইটো আকৌ ইহতে বেজী নোহোৱাকে গু- ঠে গম পাইছা নে বেজি নোহোৱাকে কৰে।
অ, মোক তাৰ মানে এই মোৰ লগৰজনী যে অ, মোৰ যে লগৰজনী শুৱালকুছিৰ তাই তাৰ মানে মোক এনেকে শিকাইছিলে মোক কৈছিলে তাৰ মানে। যে পাৰেল এনেকে - এনেকে গুঠিবি কিন্তু মই নিজে দেখা নাই। এতিয়া দেখিলে মই বস্তুতটো শিকিব পাৰো। মই কিন্তু এতিয়া মই নিজে বেজি দি কৰি কৰি অভ্যাস হৈ গ'ল। অ, অভ্যাস হৈ গ'ল। অ।
তই মানে সেইটো নোৱাৰিবি। গমটো মানে পাৰিবি সেইটো কোৱা নাই কিন্তু তোৰ সেইটো টান লাগব।
মোৰ টান লাগব কাৰণ প্ৰথমৰ পৰা মই এইটোৱে গুঠ
আৰু তই এইটো সহজ নিচিনা পাবি কিয় তই প্ৰথমৰ পৰাতো এইটো অভ্যাস হৈ গ'ল না। গুটি -গুটি তোৰ হাতটো স্পীড এইটোত আহি গল তই বাৰু সেই তো চেষ্টা যদি কৰাও তাৰমানে তোৰ বহুত সময় লাগিব তই নিজে চাবিচোন। অ, আৰু মোৰো যেতিয়া মই গঠি আছিলো গঠি আছিলো নহয় এক দিনতে দুটা চাদৰ ওলাই দিও।
অ, এ মই আজিকালি কি হৈছে মই টাইমে নাপাও। অ, ডিউটি থাকে নে অকৌ ডিউটিৰ পৰা আহিকেনে যি অলপ চলপ দশট মান ধুবাচ ভাগৰো লাগে বেলেগো কাম থাকে ন।
টটো ভিনডৰ আক আতে নাইট ডিউটি আছিল ন আৰু গধূলাৰ পৰা যিটো মই বহু গুঠি থাকো - গুঠি থাকো অকলে-অকলে আৰু আগতে দিছো তাৰ নাইট ডিউটি থাকিল বাৰ ঘণ্টা নকলে গঠি থাকা আছিল ছয়টাতে যায় ৰাত এতিয়া আহ দেচোন দহটাত ভাত খাব ভাত খাই আৰু গুচি যায়। সেনেকে আৰু অকলে কি কৰিম ন মই অকলে কি কৰিম সেনেকে উঠি থকা আছিলো ৰাতি দুটা তিনটা বাজি যাই গোঠি থাকো মই অকলে।
অ', অ', অ', টোপনি জোক অ', অ', অ', উম - উম। হয় অ, সেনেকে আৰু টোপনি নাই। সেই অ,
নাহে এ তাতছ ভাল কি কৰিম য গুঠিয়ে থাকো আৰু এই গাত তাক তেও মানে কি কৰিম গুঠি তেতিয়াতো গুঠিব নাপাও ন। তাৰপিছত আৰু কি কৰিম তাৰো ঠাকে নাই ডিউ টি মোৰ নাহে টোপনি মই কি কৰো ৰাতিৰ এটা দুটা তাক ফোন কৰি থাকো। অ, হহ সেহেনে কৰা আছিলো মানে ইমান দিগ এতি ৰ ৰুমত থাকোতে তাৰ পিছত দেচোন নাইট ডিউটি বাদ দিছে। অ, তাৰপিছত ইভিনিং আৰু মৰ্ণিঙে কৰি আছিল জেনে এনেকে কৰে মিলাই লৈ আৰু ডিউটিটো খালি নাইট কৰা নাছিলে। কাৰন টোপনি-চোপনি নাহে মোৰ নাই নাইট-চাইট কৰিলে।
আজিতো পিছে ভিন্দৰ অফে আছে।
অ, আজিতো চানডে আজি কালি পৰা আৰু মৰ্ণিং দিব।
মণিং নিকি।
এতিয়া আৰু অ, ইয়াতে থাকিলও নাইট ডিউটি পলেও কষ্ট হব এতিয়া মোৰ অকলে থাক কিব লাগিব।
উম-উম হয়দে - হয়দে আমাৰ আকৌ - আমাৰ আকৌ ভজিত সিহতকো কৈছিলে চিফ্টিং দিব বুলি। কিন্তু এতিয়ালৈকে দিয়া নাই সিহতৰ আকৌ ৰবিবাৰে তাৰ বন্ধ নাথাকে। ৰবিবাৰে হলে বেছি কষ্টও নাই বাৰু। ৰবিবাৰে কামৰ কষ্টও নাথাকে। সকাৰণে মই কৈছো তুমি বেলেগ বাৰত ছুটি লোৱাতকে তুমি মংগলবাৰে ছুটি ল'বা। বাকী ৰবিবাৰে ডিউটি কৰিবা দিয়া তুমি হয় ন নহয় ৰবিবাৰে তাৰমানানে বেছি কি কষ্ট নাথাকে।
ফোন কৰোতে মই কৈছিলো ন তাক যে তোৰ কোনটো বাৰে বন্ধ থাকে আজি যদি তই ঘৰত থাকিলে হয় মই গলো হয় ন সিও আছিলে যিহে ত আজি ৰাতিপুৱাই যাই কিনে আহিব পাৰলো হয় ন।
অ', অ',
তাৰ গৈছে মৰটো চানে অফ নাথাকে এনে মংগলবাৰে এতিয়া অফ। তাৰ মগলো দে মংগলবাৰে এতিয়া মৰ্ণিং ডিউটিও হৈ আছে। যদি আৰু এনে কে টাইম টো মিলাব পাৰে বা মৰ্ণিং কৰি আহি ভাত তাত
অ অ অ গুচি যাবি অ অলপ টাইম থকা মানে ভাল পাব দিচোন ইহঁতে ন।
অ তিনটা আজিকালিতো সাতটা মাজতে এন্ধাৰ হয় হয় নহয়।
এ এদিন এয়া মদন কামদেৱ মন্দিৰত যাবা লাগছিলে ন।
ত ভাবছিলো মোক আজি তাৰমা নে আমি হৰি কৃষ্ণ যাই কেনে যেতিয়া আহি আছিলো ন মই তাকে ভাবি ছিলো মদন কামদেৱ এই বান্দৰ আছে যে তাতে মোৰ ভয় লাগে।
বান্দৰ থা কিলেও মাইনাক লৈ পেলাই পাৰিবি নৰ তাকে মই ভাবো ৰ এক দিন তাৰমানে তাৰ বায়েক, গৈছিল ন যাওঁতে তাৰমানে বান্দৰে খেদিছিলে সে টোয়ে মোৰ তাকে ভয় লাগে আৰু জানানে।
সপোনতো মই দেখি আছো কাৰণ মই কোৱা আছে ন তাতে আৰু মোৰ কোৱা আছিল তাতে হেৰি দুচণ্ডিকা মন্দিৰত কোৱা আছিলে মই তাতে গৈ এবাৰ হেৰি দি আহিছো তাতে নাৰিকলৰ কথা দিয়াৰ কথা আছিল এবাৰ দি আহিছো ৰ নাৰিকল তাৰপিছত আৰু এইবাৰ মোৰ মদন কামদেৱতো মই আগৰ পৰাই কোৱা আছে কাৰণ মন্দিৰত গৈছো ন মই তোৰ দল গোবিন্দনত গলো তাৰপিছতো এ দি ৰ্ঘেচৰী নাই যোৱা ৰ ত মই মানে এ ফালৰ পৰা চব মন্দিৰত গৈছিলো। তাৰ তোৰ হৰে কৃষ্ণত গ'লো দল গোবিন্দত গ'লো পাৰ্ব তি পাহাৰ গলো তাৰ পিছত উমানন্দ চৰি উমানন্দ নহয়। এই হেৰিত তোৰ হাজোৰ মন্দিৰ বিলাকত গ'লো।
অ অ অ
চব মন্দিৰত গ'লো খালি সেইটো মন্দিৰত ৰৈ
অ অ দে এদিন যাম দে তাৰমানে সেয়া বাৰ মান লৈ। চাই লও সি যদি কোনোবা দিনাত ছুটি পায় বা মোৰো যদি অফ থাকে
অ অ এইফালৰ পৰা নন্দীতা হতকো মাতি লম তাইয়ো তাৰমানে কৈ আছিলে ন। আৰু মোক কৈছিলে যে তহঁতে যদি আহা আমাৰ তাতো সোমাই কেনে ভাত তাত খাই যাবি। মই কৈছো মন্দিৰত খোৱা থাকে ন লাগিলে হোটেলত কিবা খাই লম। ন তেনে সেনেকে আৰু কাৰো তাত সোমাব নোৱাৰি নহয় অহ নাপায়। অ সেইকাৰণে মই তাকে ভাবিছো এতিয়া তাত তে নকবা আৰু আমি ডাইৰেক্ট যাম সেনেকে ডাইৰেক্ট গৈ কিনে মণ্ডপ মন্দিৰ গৈ কিনি
মানুহ ঘৰ যেতিয়া হলে বেলেগ কথা আৰু
নহয় তেতিয়াও সোমাব নোৱাৰে দে চোন এতিয়া মানে চাপ'জ তাকে মোৰ ম মাৰ ইয়াৰ পৰা গ'লো মোৰ মো মাৰ ঘৰৰ পৰা।
উম উম উম।
তেতিয়া হলে পাৰি যে মই মোৰ মাৰ ঘৰতে আহি গলো। কাৰণ মই তাৰ পৰা গ'লো ন থকা ঘৰটোৰ পৰা গ'লো এতিয়া তই তই যদি বিয়া হৈ যা তোৰ তাতো মই সোমাব নোৱাৰো কিয় কাৰণ তোৰ তাৰ পৰা মই যোৱা নাই না সেইকাৰণে বুজি পাইছা কথাটো।
অ অ অ
অ সেইকাৰণে নোৱাৰি।
তাৰমানে এনেকোৱা হব তাৰমানে তই যদি মই বিয়া হৈ গলো তাতে যোৱাৰ পিছত তই বোলে গ'লি মোৰ তাত আগদিনাই তেতিয়া হ'লে নহয় ন আগদিনাখনে গ'লিয়ে চাপউজ ধৰিলো আগদিনাখনে গলি তাত কিলি অ পিছদিনা আকৌ মন্দিৰত যাই আকৌ আমাৰ তাক আহিব পাৰিবি সেনেকক
অ অ তোৰ তাত। থাকি কেনে তোত তাৰ পৰা মন্দিৰত গ'লো আৰু তোত তাতে থাকিব লাগিব মই।
অ অ হয় দেচোন ৰচোন এটা ফোন এটা আহি আছে মোৰ অলপ পাছতকে ফোন মাৰি আছো ৰচোন মই তোক
দে হ'ব দে।